শুনিচনে?
শুনিছোঁ, তুমি শুনিছানে?
শুনি আছো শুনি আছো কোৱা। কি কৰি আছা? না এনেই অলপ বহি আছো আৰু। বাকী বহিবও মন যোৱা নাই। অলপ টাইম অ খোৱ খোৱা নাই আৰু আকৌ মানে বনোৱাই বনোৱাই বনাবই যোৱা নাই আৰু মায়ে।
অ আচ্ছা মানে চাহ পানী খোৱা নাই না?
কাম কৰি আছে কামটো হলে যাব আৰু বনাব।
আচ্ছা। বাকী তুমি আজি কতবা গ'লা নে ফুৰিব?
নাই মানে এপাক গ'লো আৰু লগ কেইটাৰ লগত চকৰ ফালে চকৰ ফালে যাই
আহিলো আৰু এনে বেছি টাইম থকা নাই আৰু। মানে অলপ গাটো অসুখীয়াল হৈ আছে আৰু, মানে মানে ফুৰিব যাম বুলি যোৱা ন নাই আৰু মানে ডক্টৰৰ মানে ফাৰ্মাছিত দেখাব গাটো দেখাব যাম বুলি ভাবি আছিলো। তাৰপিছত নহ'ল আৰু মানে ফাৰ্মাচীৰ যোনজন চাইন সেইজন অহা নাই আৰু।
অ মানে মানুহজন আহা নাই।
অ দেৰি সকলো কিন্তু ৰখিব টাইম নাই গাটো বহুত বেয়া লাগিল গুছি
উম উম ঠিকে আছে ঠিকে আছে, কালি ৰাতিপুৱা ৰাতিপুৱা যাই কেনে দেখাই আনিবা যদি।
কালি ৰাতিপুৱাই যাম সেয়ে ভাবিছো আৰু।
হয় হয় হয়। বাকী তোমালোকৰ তাত বতৰ কেনেকুৱা আজি?
এই বতৰ মানে পোৱা নাই আজি আজি গৰমে দি ছে আৰু যিমান পাৰে।
উম কালি কালি বৰষুণ হৈছিল নে কালি পৰহি? নেৰা নেপেৰা।
এ নেৰা নেপেৰা আৰু।
আমাৰ ফালেতো পুৰা বানপানী হৈ গৈছে।
এ এ মানে তুমি ক'ত থাকা এনে?
মানে অসমতে থাকো মানে অ অসমতে ডুবি যায় ন অসমটোৱে।
অসমতো ডুবি যায় বাৰু, কিন্তু মানে কেনেকুৱা সকলো জেগাত নাযায়, মানে আমাৰ ফালেতো বানপানী হয়ে পোৱা নাই দিয়া হৈয়ে পোৱা নাই বাৰু। মানে কেনেকুৱা আৰু নদীখন মোৰ হয় বাৰু সেইটো নকওঁ মই তোমালোকৰ বা চাগে নদীৰ কাষতে ঘৰ
হয় হয় হয় ঠিকে কৈছা
অ পিছে ভাতে চাহ খালা
সে নদীৰ কাষতে ঘৰ, তাৰ পিছে তাৰ পিছত আৰু মথাউৰি ভাঙি কেনে আহি গ'ল আৰু পানী।
এই পথাৰ মথাউৰি ভাঙিলেতো বৰ ভয়ানক হয় ন?
উম উম এই আজিয়ে অলপ পানী কমি ছে ৰবা সেইকেইদিনতো লাইনো নাছিল তোমাৰ।
অ শুনিছো শুনিছো, নাই তোমাৰ
ন ন আছিল লাইন মানে অ মানে বৰ পানী হৈ থাকিলে তো লাইনটো দিব নোৱাৰিব ন চত খাই বেলেগে মৰিব
হয় হয় এনেকুৱাই লাইনটো মানে লাইনৰ মানে দায়ো হব ন তেওঁলোকে
হয় হয় এইটো এইটো কাৰণে লাইনটো কাটি দিছে আজিহে লাইন আহিছে অলপ আগত অ মোটামুটি চাৰিটা মান বজাত লাইন আহিছে তাৰপিছত পানীও কমিছে বাৰু
ইমান পটককে কমি যায় মানে আজিকালি
হয় হয় পানী বোৰ আজিকালি পটককে কমি যায় মানে আজিকালি ড্ৰেইন বোৰ ডাঙৰ ডাঙৰ কৰি দিছে ন পানীটো পটক কে নামি গুচি যায় ডেন ডাঙৰ কৰি দিছে বাৰু পু পুখুৰীতো দ বহুত কৰি দিছে বহুত তললৈ পানী যাব পাৰে তেনেকুৱা টাইপ বাকী আজি ভাত কি দি খাবা ৰাতি
ভাত মানে মানে বহুত দিন আৰু মাংস খোৱা নাই মানে পাপাক ক'লো আৰু মাংস আনবা অলপ
পাপাই ক'লে, দে পই পইচা পালে মানে, কামত গৈছিল। বুঢ়ায়ে কৈছিল, পইচা পালে আনিম দে বুলি কৈছে, কি বা কৰে! আনিলে আৰু মাংসই হ'ব।
মানে, এতিয়ালৈ অহা নাই, ন'?
মাংস বনালে আৰু বেলেগ নবনাই ন'?
অ'! তুমিয়ে বনোৱা চাগে মাংস, নেকি?
এ, মইয়ে বনাও মাজে মাজে। মানে, সদায় নবনাও আৰু। পঢ়িব লগা থাকিলে, পঢ়িব লগা বনোৱা নহয় আৰু। মানে, গালি পাৰে আৰু পঢ়িব লাগে, তই কিয় মানে, এনেকা। মাংস-চাংস বনাই টাইম, খেদাই লাভ নাই আৰু। মানে, ফাইনেল এক্সামো আহি আছে, এনেকে কয় আৰু।
তাকেতো, নহ'লে ডাঙৰ, ডাঙৰ হ'লে আৰু ধনীয়ে হ'বি এনেকুৱা কয় ন'?
অ' অ'!
মই চবৰে, ঘৰৰ কামবোৰ মানে, কথা একে। নহয় মানে, মা-দেউতা আমাৰ বেয়াৰ কাৰণে, নকয় ন' কথা।
এইটো হয় বাৰু! বেয়াৰ কাৰণে নকয়, আমাক।
তেওঁলোকে চাবাচোন, এটা বস্তু তোমাৰ, বেয়া নুখুজিব।
যদি তেওঁলোকে, গা গালি পাৰে, তুমি ভাবিবা! মোৰ তাত কিবা ভুল আছে।
হয়, হয়।
সেইটো কাৰণে, গালিটো পাৰিছে আৰু। গালিটো তেওঁলোকে, পাৰোঁ বুলি নাপাৰেতো? গালিটো পাৰি কেনে, তোমাক শাসন কৰে মানে, তোমাক। মানে, ভুল পথৰ পৰা, ভাল ৰাস্তাত অনাই মানে।
উম, মানে কেনেকুৱা হয়, আজিকালি আৰু মোৰে হয় বাৰু। মই বেলেগকনো কি কম! মানে, এনে কোৱা যাই আৰু। মানে, তই তই নিজে, একে মানে, আজিকালি আৰু চবৰে হয়। মোৰো মাজে সময়ে হয় বাৰু। মই দিছে বাৰু আগতে বহুত। মানে, তই কি কৰিছিলি নো? এনেকে কোৱা যায় আৰু।
হয়, হয়। মানে, মুখে-মুখে
হয়, হয়।
মানে, এনেকে কোৱা যায় আৰু! তই যদি ইমান ভাল হলি হয়, তই তইটো কৰিলি হয় বা তইয়ে ভাল হ'ব পাৰিলি হয়।
মানে, বান্ধৰ টাইমটো বেলেগ আছিল ন'! মই এতিয়া, লাহে-লাহে সেইটো, টাইমত দেখিলি, দেখি। মানে, চাউল আমাক, তাতকে বেছি দিব চাই আছে আৰু তাতকে, বহুত বেছি দিছেও বাৰু চাউল, চাউল। পইতা ভাতৰ মায়ে, মায়ে কোৱা মতে, পইতা ভাতৰ পানী খাই, স্কুললৈ গৈছিলোঁ। আমাক বাৰু গৰম ভাত খোৱাই পঠাই এতিয়া।
হয়, হয়, হয়। তেওঁলোকৰ মানে, দিনত কিন্তু, এইবিলাকে আছিল, কিন্তু। তেওঁলোকে যি কয়, মই ভাবোঁ! মিছা কথা নকয়। পইতা ভাতৰ পানী নহয়, পইতা ভাত খাই গৈছিল, চাগে।
অ'! মানে ক'লে, অলপ তেল মছলা লগাই কৈ ন'।
হয়!
গম পাই। বাকী, তোমাৰ আগৰ দিনবোৰ, মনত পৰেনে কেতিয়াবা?
পৰে আৰু মানে
সৰুকালৰ দিনবোৰ, সৰুকাল দিনবোৰ, কেনেকুৱা গৈছে?
এ, সেনেকুৱাই সৰুকালৰ, মানে যিবোৰ, আজিকালি বহুত চিন্তা কৰে আৰু মানে। আগতে, চিন্তা-তিন্তাটো বেছি নাছিল ন'। মানে, কেনেকুৱা পালে খালোঁ, নাপালে নাই বা তোমাৰ ধৰা, আছিলোঁ, নাভাবা নিচিন্তাকে।
এতিয়া, তোমাৰ মেইন চিন্তা হৈ গৈছে, মই লাইফটোত কি কৰিম!
অ।
পঢ়া শুনা কৰি কি কৰিম মই লাইফটো? তেনেকুৱা এটা চিন্তা, মোৰতো এইটো চিন্তা অনভৰতে মাথাত চলি থাক, তোমাৰ নাজানো বাৰু। মোৰটো চলি থাকে অনভাৰতে চলি থাকে। পঢ়া শুনা
মানে মানে এনেকুৱা মানে সকলো ল'ৰাৰে হয় বাৰু, মই সেইটো ভাবো আৰু মোৰো হয় বা
হয়, হয়, হয়। সকলো ল'ৰাৰ
মানে যিবিলাকৰ আৰু মায়াক দেউতা
শুনা, শুনা। আজি-কালি আজি-কালিতো চব হয়, হয়। আজি-কালিটো চব লৰাই সমান নহয় ন? কি কিছুমান ল'ৰাই চাবা ৰাস্তাত ঘূৰি ফুৰি থাকে। কিছুমান ল'ৰা চাবা পঢ়ি শুনি থাকে। কিছুমান ল'ৰা চবা অকল স্কুটিত অ আম স্কুটি চলাই ফুৰে তেনেকুৱা বহুত ধৰণৰ ল'ৰা আছে আজি-কালি। লৰা-ছোৱালী যো দুটাকে কওঁ বাৰু।
উম, উম, উম।
দুইটাই একে আজি-কালি। ল'ৰাও কম নহয় ছোৱালীও কম নহয়। ল'ৰাই যোনটো বস্ত চলাব পাৰে ছোৱালীও পাৰে।
এ কেনেকু মানে হেইটোতো আজি-কালি মানে চৰকাৰে কৰি দিয়া দৰে হৈছে আৰু ল'ৰা ছোৱালীয়ে সমান বুলি কয় আৰু।
অ ল'ৰা-ছোৱালী সমান। ল'ৰাই যি কৰিব পাৰিব মানে দেখা পোৱা যায় যে ল'ৰাতকে ছোৱালীটোৱে আজি-কালি বেছি ছি কাম কৰে বা ভাল ভাল কাম কৰে।
মানে ভাল ভাল কাম কৰিলেও মোৰ তাৰ মানে এনেকুৱা ভাৱ যায় মাজে সময়ে ছোৱালীবোৰে ডিবিজনতো বাৰু কৰে কিন্তু পিছত ছোৱালীবোৰক মানে আজি-কালি চৰকাৰে আগস্থান দিয়ে কিন্তু মানুহ ঘৰৰ মানুহবোৰে আগস্থান নিদিয়ে মানে। ঘৰৰ মানুহে মানে আগুৱাই যাব নিদিয়ে বুলি মই ভাবো আৰু মানে
হয়, হয় তুমি ঠিক কৈছা, ঠিক কৈছা, ঠিক
বহুত কমিছে বাৰু সেইটো বস্তু।
অ আ-আ-আগতে বহুত আছিল। আগৰ আগ আগতে টো ছোৱালীবোৰক মানে ছোৱালী জন্ম হ'লেই মাৰি পেলাইছিল। তুমি শুনিছা চাগে?
অ হয় হয় মানে কেনেকুৱা আছিল পঢ় পঢ়ি নো তই কি কৰিবি পঢ়িবাও যাব দিয়া নাছিল।
অ এক একদিন হ'লেতো বিয়া হৈ যাবই লাগিব তো পঢ়া-শুনা কৰি কৰিবি কি আৰু নিজৰ ল-ল'ৰাটোক পুৰা পঠাইছিল মানে ল ল'ৰাটো এটা সংসাৰ কৰিব ন। চাকৰি কৰিব ডাঙৰ চাকৰি কৰিব আমাৰ ল'ৰাটোৱে। তেনেকুৱা মানে ভাৱ চিন্তাবোৰ আছিল, হয় নে নহয়?
সেইটোৱে, সেইটোৱে।
বাকী তুমি কি- কি ভাবা মানে টো টপিকত কি ভাবা মানে এইটো যে মই উঠালো। মই ক'লো যে মানে আজি-কালি ছোৱালীবোৰক এ বেছি ইম্পৰ্টেন্ঞ্চ দিয়ে, মইতো ভালে পাওঁ। ত কাৰণ এতিয়া ছোৱালীবোৰে বহুত সাহস পাইছে কিন্তু এ-এইটো কোৱাৰ পৰা, কিন্তু আ-আগতে ছোৱালীবোৰৰ বহুত ভয় আছিল। উম, ল'ৰা দেখা পালে বহুত ভয়।
মানে আজি-কালিও বাৰু মই ভাবো যে ভয়তো কমা নাই বাৰু। মানে যিবোৰ বয়া কাম বোৰ হৈ আছে ন আজিকালি
হয়, হয়, হয়, হয়।
এইবোৰৰ পৰা নাই কিন্তু চৰকাৰে-চৰকাৰে যিমানবোৰ সুবিধা দিছে তাৰ পৰা আৰু কমিচ ছে আৰু।
হয়, মই ভাবো যে তুমি নিজকে- নিজকে ছেভ কৰিব জানিব লাগে। ছোৱালী বা ল'ৰা হওঁক নিজকে চেভ কৰিব জানিব লাগে, এইটো মানে চে ফটি বস্তুবোৰ লগত ৰাখিব লাগে, ল'ৰা হওঁক বা ছোৱালী হওঁক। মইতো লগ নিজৰ লগত চেফ্টি বস্তু ৰাখি মানে লৈ কানেই ফুৰো।
আজিকালি মানুহবোৰ মানুহৰ মাৰি দিব বেছি টাইম নালাগে আৰু।
আজিকালি কোন মানুহ কেনেকে তুমি ধৰিব নোৱাৰা, ৰাস্তাত দি যাই থাকাতেও তুমি উম- উম মাৰি থৈ যাব পাৰে।
হম সেইটো হয় কিন্তু মইওঁ পাইছো বাৰু। মই- মই এইটোও ভাবো যে মই তুমি লগত থকা মানুহজনকো তুমি বিশ্বাস কৰিব নোৱাৰা মোৰটো সেনেকুৱা হৈছে মানে
অ', ঠিকে ঠিক ঠিকে কৈছা তুমি একদম ঠিকে কৈছা আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰে লগৰ মাক দেউ মা দেউতাৰ বাহিৰে কাকো বিশ্বাস নকৰো মই। তুমি নিজে বিশ্বাস কৰা নে নাই নাজানো।
মই বেলেগক নকৰো, মই বেলেগক নকৰো নিজৰ পাৰো।
উম, মানে মই আ আ আপোন- আপোন মানুহৰ বাহিৰে কাকো বিচ
হয়, সেইটো হয় কিন্তু মই নকৰো বাৰু মই আপোনো গোটাইবোৰক নকৰো বাৰু।
অ', মৰো একে একে-একে চেম।
এনেকুৱা থাকে ন আপোন বোৰে নিজৰ তোমাৰ ভালতো দেখিব নোৱাৰে সেইবোৰক মই মানে ভালে নাপাওঁ।
নিম স্বাৰ্থৰ কাৰণে কাম কৰে নি স্বাৰ্থৰ কাৰণে।
উম।
তেনেকুৱাই, ঠিক আছে বাৰু ৰাখিছোঁ হাঁ তোমা লগ কথা পাতি ভাল লাগিল যথেষ্ট হা, যথেষ্ট খি শিকিলোঁ তোমাৰ পৰা।
হয় মই মইও